হেল্ল।
শুনিছ?
শুনিছ নে?
তোৰ মাতটো অলপ দূৰৰ পৰা আহিছে, অলপ ওচৰত আহ।
শুনিছ?
অঁ অঁ, এতিয়া শুনিছোঁ ক?
অঁ, ক।
কি কৰিছ?
আছোঁ এনেই, তই?
আছোঁ আছোঁ মই এনেই।
অঁ।
আজিকালি ইমান প্ৰদূষণ হৈছে ন?
কি কবি বহুত বেছি। ইমান মানে চহৰতটো জানই আৰু গাড়ী চাড়ী কিমান বেছি।
কিমান বায়ু প্ৰদূ্ষণ হৈ আছে।
তাকে, ইমান বেছি হৈ আছে। অকমান ওলাই গ'লে মুখখন আহি মুখখন চাওঁ যে, গোটেই ক'লা পৰি থা কে ধূলিয়ে লাগি অৱস্থা নাইকিয়া হৈ থাকে।
বই নোৱাৰোঁ, কিমান মানে বহুত লেতেৰা আৰু।
উম, তাকে। আৰু মানুহবোৰৰো ভুল, মানুহবোৰ ইমান জানি শুনিও মানে কিবা কামবোৰ এনেকুৱা কৰে।
অঁ, ইমান গছ গছনি কাটিছে, গোটেই ব্ৰীজ বনাই আছে, কিবা কৰি আছে। বহুত বেছি বায়ু হে প্ৰদূষণ হৈছে।
তাকে মানুহখিনি মানে নিজৰ সেয়া চাব যাই পিনে মানুহখিনিয়ে পাহৰিয়ে যাইছে যে গছ গছনি খিনি লাগে আমাৰ বায়ু তোৰ কাৰণে, কিন্তু নাই সিহঁতে আৰু সেইবোৰ পাহৰি চাহৰি গাড়ী এখন এখন ঘৰত যদি পাঁচটা মানুহ আছে, পাঁচটা মানুহৰে পাচোখন গাড়ী থাকিব, আৰু এই পাঁচ খন গাড়ী সিহঁতে কৰ'বাত গ'লে যোনখিনি জাগাত খোজকাাঢ়ি যাব পাৰে, সেইখিনি জেগাত
সেইখিনিত অঁ সেইখিনিত গাড়ী লৈ যাব ইহঁতে। কি কবি আৰু নিজৰ মানে মানুহবোৰৰ ভুলৰ কাৰণে হৈ আছে, আৰু মানুহবোৰে ভুল কৰি কিনে বেলেগক দু খ দি আছে, যে কিয় বায়ু প্ৰদূষণ হৈ আছে কিবাাকিবি আৰু।
তাকে তাকে তোৰ অ কি কয় মানুহবোৰে কব যে কম্পেনী চম্পেনীৰ পৰা বেছি প্ৰদূষণ হৈ আছে আনকি সিহঁতে নিজে প্ৰদূষণটো বেছিকে কৰি আছে
সেইটোৱে কিবা পাবৰ কাৰণে আৰু প্ৰদূষণ হৈয়ে আছে কৰিয়ে আছে আৰু
এ এতিয়া যদি ক'বাত যাবলে কবাত ওচৰাত ও ওচৰা ওচৰি ডিচষ্টেঞ্চত যাবলে মানুহখিনিয়ে যদি চাইকেল এখনে চলাই যায় বা খোছে কাঢ়ি যাওঁ সিহঁতৰ স্বাস্থ্যটোও ঠিকে থাকিলে
অ অ আৰু মানে বায়ুটো ও ঠিক থাকিল
অ বা তোৰ তাকে আৰু নহয় বা সিহঁতে যে এই বস্তু চস্তু যে ঘৰত জ্বলাই তাতে অলপ চাই চিতি প্লাষ্টিক চাষ্টিক যাতে নজ্বলাওক
অ অ অ প্লাষ্টিকো জ্বলাই দিব চব জ্বলাই দিব এনেকুৱা
তাকে
আৰু আজিকালি ত পানী কবই নোৱাৰো কিমান অঁ মানুহৰ কিমান প্ৰব্লেম হৈছে পানীৰ কাৰণে পানীৰ যিটো প্ৰদূষণ আৰু
এ এতিয়া পানী কিমান ঠাইত পানী ভালকে নোহোৱাই হৈছে আমাৰ যোনটো একদম মাটিৰ তলৰ যোনটো গ্ৰাউণ্ড ৱাটাৰ থাক কে সেইটোও সেইটোও ইমান কম আছে আজিকালি সেইটোতো এই বিল্ডিং চিল্ডিং বোৰ বনাই দিলে সেই পানী খিনিও লেতেৰা হৈ যায় পানী নাইকিয়াই হৈ গৈছে এতিয়া মানুহখিনিয়ে ভাল মানুহখিনিয়ে ভাবিব লাগিব ন কি অহা প্ৰজন্মৰ কাৰণে পানী থাক কক বা বায়ুটো ঠিকে ৰাখো আমি কিন্তু
নাভাবে এবাৰো নাভাবে এইটো আৰু পানী ইমান বেয়াকে মানুহৰ স্কিনৰ প্ৰব্লেম হৈছে স্বাস্থ্যটো একদম বেয়াই হৈ গৈছে আৰু বহুত বেছি মানে চুলি তুলি আজিকালি সৰাই হৈ গৈছে একদম পানীৰ কাৰণে ইমানে মানে বেয়া পানী আৰু
তাকে পানীবোৰত কিবা কিবি থাকে আৰু আচলতে পানী খিনি বেয়া নহব কেলেনো জাবৰ যত থৰবোৰ মানুহে যায় এই নদীৰ এইয়াত পেলাই দিব অ
নিজৰ, নিজৰ ভুলেই এইবিলাক আৰু।
তাকে আৰু মানুহখিনি স এনেকুৱা নহয় যে মানুহখিনিয়ে নাজানে বা আমি আমি সেইবোৰতো পঢ়ি আহা।
অ' অ চব জানে, তথাপ পিও আৰু, জানি বুজি তাৰপিছত আকৌ ভুলটো আৰু বেলেগক দি দে আৰু, কিয় পানী লেতেৰা কিবা-কিবি।
তাকে এতিয়া তোৰ আ যেনিবা বৰষুণৰ পানী খিনি জমা কৰি থব পাৰে। সেইটো এটা ভাল কথা হব, কিন্তু সিখিনিও নকৰে। তাৰ পিছত ক'ব যে পানী নাই আহা, পানী নাই ঘৰত।
উম, জানিব লাগিব ন' বস্তুটো, কেনেকুৱা কি হ'লে কি ভাল হয় আৰু।
তাকে। নলাৰ পানীবোৰ ত' ক'ব গ'লে একদম কলা পানী ওলাই আজিকালি। মানে ইমানেই লেতেৰা কৰি দিছে পানী খিনি।
ভৰলো নদীটো দেখিছোৱেই আৰু কেনেকুৱা কিমান লেতেৰা এইটো। গোটেই জাবৰ যোঁথৰ ভৰলো নদীত।
তাকে, মানুহবোৰে আহি মানে তাতে যাবৰ জ
তাতে, অ', বহুত লেতেৰা সেইটো নদী যেন নালাগে, নলা নড্ৰমা যেন লাগে আকৌ।
অ', কিবা এতিয়া জাবৰ জোথৰ পেলোৱাৰ কাৰণে জাগা থাকে ন' বেলেগ এই তই পানী কেলে পেলাব লাগে নু।
সেইটোৱে। ব্যৱস্থাটো কৰি দিছে এটলিষ্ট। সেনেকুৱা মানে চাব লাগে বস্তুটো।
আৰু এই এতিয়া গছ-গছনিবোৰে আমি এইবোৰ জংঘলে, চংঘলে যে গছ গছনি কাটি, ৰাস্তাইে বনাই আছো, বা কিবা সেইখিনি বেয়া নহয় ৰাস্তাটো বনোৱা, কিন্তু আমি দুডাল গছ কাটিছো যদি, তাৰে বিনিময়ত চাগে তিনডাল মান গছ ৰুই দিলো। সেইটো বেয়া নহয়, কিন্তু গছ কিন্তু আমি গছ কাটি যায়
কাটিহে গৈ অ', ৰোৱা নাই, অ', সেইটোৱেই প্ৰব্লেম হৈছে।
তাকে, সেইটো দি চৰাই চিৰিকুটিবোৰ বা জীৱ জন্তু বোৰৰ ঘৰে নোহোৱা হৈছে।
চিৰিগতে
সেইটোতো নাইয়ে, যিখিনি আছে, সেইখিনি ঘৰে নোহোৱা হৈছে, ঘৰ নোহোৱা কাৰণে সিহঁতে মানুহ মানুহৰ ঘৰত আহি পৰে, সেইটো কাৰণে আহিকেনে আমি দেখো হাতি কাৰবাৰ ঘ ঘৰ ভাঙি পেলালে, কৰ'বাত বাঘ ওলাইছে, সেইখিনি নোলাব কেলেইনো। যদি তই তাৰিহঁতৰ ঘৰ খিনি
নাই, অ', উম, সেইটোৱে। আৰু মানুহৰো প্ৰব্লেম হৈছে ন', মানুহৰ উশাহ নিশাটো প্ৰব্লেম হৈ গৈছে, আজিকালি। যিটো প্ৰদূৰষণৰ কাৰণে, উম, সেইটো অকল প্ৰদূষণৰ কাৰণে হৈছে, বেলেগ একো মানে নাই, আৰু।
কিমান মানুহৰ উশাহ নিশাহ লোৱাত বেমাৰ হৈছে।
সেইটোৱে, আৰু এইবিলাক কল কাৰখানাৰ পৰা যিটো ধোঁৱা ওলায়। সেইটো কিমান বাইয়ো নষ্ট কৰি
তাকে, অৱস্থাবোৰ মানে বহুতে বেয়া
বহুতে বেয়া, অ', পিছলে বা কি হয়, নাজান জানো, আৰু এইটো।
তাকে। যিয়ে হয়, আৰু আ মানুহবোৰে অলপ সজাগ সতৰ্ক হলে ভাল হয় যে অ'ত ত'ত জাবৰ নেপেলাও। বা তোৰ কিবা যদি গছ গছনি কাটি আছে বাৰু কাটিলে যেনিবা কিবা। উ উ তৰকাৰীত কাটিছে যেনিবা ত' সেইটোৰ বিনিময়ত। আৰু দুডাল তিনডাল মান গছ ৱক নিজৰ ঘৰত বা কেম্পাচত অ
মানুহে কেৱল গছ কাটিছে আৰু। ঘৰ বনাইছে। ঘৰৰ ওচৰে পাজৰে গছবোৰ ৰুই দিব লাগে আৰু। এতিয়া মানে চবৰে ঠিকে থাকে আৰু। মানুহৰ স্বাস্থ্যটোও ভালে থাকে আৰু।
তাকে আৰু এতিয়া গাড়ী এখন যদি তই এই ওচৰৰ দোকান এখনৰ যোৱাৰ কাৰণে ব্যৱহাৰ নকৰি খোজ কাঢ়ি যাও তোৰ স্বাস্থ্যতটোও ভালে থাকিব।
অঁ। আজিকালি চবে মানে গাড়ী-চাড়ী লৈ যায়, সেইকাৰণে, জল্দি-জল্দিয়ে মৰা হৈছে, একদম।
সেইটোৱে।
উম, একদম স্বাস্থ্যটো ভালে নাথাকে, এলেহুৱা হৈ গৈছে।
তাকে, মানুহবোৰে ঘৰত বহি-বহি গোটেই খিনি সেয়া কৰি থাকিব। আৰু আজিকালিটো তই গম পাইছ নে নাই, যে আমাৰ যোনটো অজ'ন লেয়াৰ হয়, তাত বোলে হ'ল হৈ গৈছে, এই ঘৰত আমি যে ব্যৱহাৰ কৰো গোটেই দিনটো এ স চৌবিশ ঘণ্টাই যে এচি টো চলি থাকে। তাৰে-তাৰে সেই গেছটো দি, আমাৰ ওজন লেয়াৰটোত কিমান ইফেক্ট পৰিছে। যিটো বিনিময়, যোনটো সূৰ্যৰ তাপটো আছে, সেই সূৰ্যৰ তাপটো একদম পুৰা আমাৰ ইয়াতে আহি পিনে পৰে, যোনটোোৰ কাৰণে আমাৰ এই মানুহবোৰৰ যে স্কিন কেঞ্চাৰ হৈ আছে বেছিকে, এইবোৰ বেছিকে সেইটোৰ কাৰণে হৈ আছে।
অঔ, আচ্ছা, বুজিছো বাৰু।
সেইবোৰ অলপ চাব লাগিব ন! এতিয়া তই ছাতিটো এইটোক বচাব নোৱাৰে বা অ, তই এতিয়া চানস্ক্ৰীম লগাই আছ, বাট ছানস্ক্ৰীম টো তোৰ এক ঘণ্টা-দুই ঘণ্টা থাকিব।
অঁ, চৌব্বিছ ঘণ্টাটো নাথাকে আৰু।
তাকে আৰু কিন্তু আমাৰ ইমান ডাঙৰ বস্তু এটা হৈ আছে, পিছলে পাঁচ ছ দহ বছৰ পিছত যেনিবা
বহুত বেয়া হৈ যাব। অ, নিদিবই, এতিয়াই বহুত কম দিয়ে আৰু।
তাকে, এতিয়াই কিমান গৰম পৰিছে ইয়াতে, আগতে গৰমটো আছিলে, নাথাকা নাছিলে। কিন্তু আমাৰ ইয়াৰে গৰমতো গা পুৰি যোৱা গৰম নাছিল ছিলে, কিন্তু আজিকালি গা পুৰি য, আজিকালি গাটো পুৰি যায় একদম।
সেইটো কাৰণে মানুহে চব ঘৰতে থাকে। খোজকাঢ়িবও নাযায়, একো কৰিব নাযায়।
তাকে, ঘৰত থাকাৰো কুফলতা হৈ আছে, বাহিৰত যোৱাৰো সেয়া হৈ আছে, মানে মানুহখিনিয়ে জানি শুনি যোনটো কাম কৰিব লাগে সিহঁতে, সেই কামটো নকৰে। আৰু তাৰছত নকৰি পিনে, এই চব হৈ আছে, এতিয়া অহা প্ৰজন্ম খিনিক আমি কি দিম মানে, অহা প্ৰজন্ম খিনি দেখিব কিনো। সিহতৰ কাৰণে একোৱে নাথাকিব, এতিয়া ক'ব গ'লে।
একোৱে নাথাকিব সিহঁতে, সিহঁতে গমেই নাপাব, কি আছিলে কি নাই। সিহঁতৰ লোক
তাকে, উম, তাকে।
আৰু এইবিলাক গাড়ী-মটৰ বেছি হৈ যাই আছে, যাৰ কাৰণে শব্দ প্ৰদূ্ষনো হৈ আছে।
অ, শব্দ প্ৰদূষনটো হৈয়ে আছে, সেইটো কাৰণে কিমান মানুহে নুশুনা হৈ গৈছে।
সেইটোয়ে, অ, কম বয়সতে নুশুনা হৈ গৈছে। হৰণ বজাই থাকিলে আৰু, কাণ খ
তাকে, তাকে, মানে চব মানুহবোৰে কিবা ত আগত যাই পাব লাগে ট্ৰেফিকত
অ কোনো ৰখিবই নোৱাৰে আজিকালি চবেই আজিকালি নিজৰ কামত থাকে সবেই জানিব লাগে আৰু বস্তুটো হ'লেও মানে যাবই আৰু
তাকে এতিয়া এটা লাইন যদি আছে সেই লাইনটোত মানুহখিনিয়ে উৰি উৰি ত যাব নোৱাৰে ন তোত এটা ধৈৰ্য্যতা ৰাখিব লাগিব। কিন্তু সেই ধৈৰ্য্যতোয়ে নাৰাখে
নাই নাই নায়ে কাৰো নাই আজিকালি নিজৰ সিহঁত থাকিব আৰু চব বস্তু বেয়া কৰি আছে
দে দে হ'ব দে পিছত কথা পাতিম